অ শুনিছো এতিয়া
হয় হয় অ তাকেই মানে আজি গৰমটো কেনেকুৱা পৰিছে ন
বহুত গৰম গৰম গৰমৰটো জানাই আৰু কাৰণটো কি
দখন
তাকে তাকে
মানে গছ কটা বা এনেকে বনাঞ্চল ধ্বংস কৰা এইবোৰে আৰু
সেই
অ এনে আপুনি প্ৰদূৰষণ বুলি ক'লে কি মানে আপোনাৰ চিন্ত ধাৰা বা মনোভাৱ
প্ৰদূৰ্ষণ এতিয়া প্ৰদূৰ্ষণতটো চবে জানে কি হৈ আছে কি হোৱা নাই কিন্তু কথাটো হ'ল কি কি আমাৰ ইয়াত ইমান প্ৰদূষণ কিয় হৈছে সেইটোহে ডাঙৰ কথা
অ ইয়াত মানে একদম যদি প্ৰধান কাৰণ কওঁ মানে এ এনে জনসংখ্যা বহুত বৃদ্ধি গৈছে মহানগৰীখনত আৰু লগতে মানে উদ্যোগবোৰ বহুত বৰকে স্থাপন হৈ আছে হেল্ল' হেল্ল' হেল্ল' হেল্ল'